কি কৰি আছা?
আছো, শুনা পাই আছা নে?
অ' পাই আছো পাই আছো।
অহ কোৱা?
অহ আছো আছো। তুমি কি কৰি আছা?
মই বৰ্তমান ক্লাবত আছো।
অহ হয় নেকি? আচ্ছা কাৰাটে ক্লাবত।
অহ আচ্ছা আচ্ছা বাকী তুমি প্ৰেক্টিচ কৰি আছা ন?
প্ৰেক্টিচ চলি আছে ডেইলি হিচাপত নহয়, আজিকালি ল'ৰা ছোৱালী বিলাককো শিকাওঁতো।
অ' আজিকালি ল'ৰা ছোৱালী বিলাকক শিকোৱা নেকি?
উম
অ' ঠিকে আছে দিয়া মানে এনেই তুমি মানে নিজে নিজেতো খেলিবা ন?
অহ খে খেলিম খেলিম খেলিম।
অহ অহ এনেই ৰিচেন্টলি কিবা গেম চেম খেলিলা নেকি?
অহ লাষ্ট খেলিলো দুই একমাহ দেৰমাহ মান আগত।
অহ আচ্ছা আচ্ছা বাকী এনে ল'ৰা ছোৱালীবোৰক যে শিকাই আছা শিকাই কেনেকুৱা লাগিছে?
উম বেয়া লাগা নাই কিন্তু আজিকালিতো আৰু চব ষ্টুডেণ্ট একে নহয়।
অ' অ'
ত' কিছুমানৰ গাৰ্জেন বিলাক অলপ বেলেগ থাকে
অ' আচ্ছা আচ্ছা।
ষ্টুডেন্ট বিলাকক মানে বেছিকে যদি অলপ খঙত কওঁ তেতিয়াও কিছুমান গাৰ্জেনে বেয়া পায়।
বেয়া পাই অ' মানে এতিয়া একচুৱেলি কি হৈছে আজিকালি মানে কি হৈছে তোমাৰ মাক বাপেক বোৰে মানে উম ল'ৰা ছোৱালী বোৰক লাগাতচে বেছি মূৰৰ ওপৰত উঠাই দিছেটো, মানে ক'ব গলে মানে কষ্ট দিব নোখোজে একদম। মানে কষ্ট নহয় মানে অলপ নিজেওঁ কৰিব দিব লাগে। হয় নে নহয় ভুল কৰিলে যদি অহ যদি মানে ডাঙৰ এজনে শিকাই দিছে বা মাষ্টাৰ এজনে যদি শিকাই তেনেহলে মানে সেইটো। বুজিব লাগে হয় নে নহয় কোৱা? তুমি যদি আগতে আমাক সেই মাৰি মাৰিয়ে শিকাইছ ছিল যে এইটো নহয় স্কুলতো উম-উম।
এতিয়া মানে চব মানে মৰমতে শিকাব লাগে। কিন্তু চব বস্তু মৰমত এতিয়া মৰমত শিকালে হয় যদি সিহঁতে শুনে কিন্তু মাক-দেউতাক কতে ভাবে সিহঁতক মৰমত শিকালে শিকিব কিন্তু সিহঁত ৰৈ পিনে কথাই নুশুনে। একদম। চব ষ্টুডেন্ট হেনেকুৱা নহয়। কিছুমান ষ্টুডেন্ট ভালো আছে।
অ ভালো আছে মানে চবতো একে নহয় ন ক'ব গলে চবৰে বেলেগ-বেলেগ বি মানে বিভিন্ন জনৰ বিভিন্ন মত থাকে বা বে বেলেগ বেলেগ থাকে ন চবতো মানুহ একেই নহয়। আৰু বাকী এন ল'ৰা-ছোৱালীবোৰে মানে কি মানে আৰু প্ৰগ্ৰেছ হৈছে নে সিহঁতে ভাল হৈছ যেনে মানে প্ৰেক্টিচ কেনেকুৱাকে কৰে মানে
অ মানে এতিয়া এইক গোটেই খিনিযদি ষ্টুডেন্ট চাব যাওঁ, আমাৰ যদি মই য'ত শিক কে আছো তাতে কব ব গ'লে আইটি পাৰ্চন ষ্টুডেণ্টৰ প্ৰগ্ৰেছ হৈছে। মানে ভাল হৈছে আৰু এতিয়া সিহঁতে মানে এখন গেম খেলিলে খাতায়ে হওক বা কুমিট কে হওঁক সেইবিলাক ভালকে কৰিব পাৰিব।
অ অ আচ্ছা এই কাটা কুমিতে মানে বস্তু টো কি হয় অলপ বুজাই দিবা নেকি? মই মানে নাজানো ত মোৰ মানে ইণ্টাৰেষ্ট আছে সেকাৰণে মই
কাটা কুমিতে এতিয়া তোমাক যদি একদম নৰ্মেলত বুজাও কাটা মানে এটা ট্ৰেডিচনেল টাইপৰ। সেইটোত মানে ব্লক বা ডিফেন্স সেইবিলাক তুমি মানে চানজত বহি পেলাই দেখাব লাগে। সেইটোত মানে কোনো অ সেইটোত মানে কোনো অপনেন্টে মানে তোমাক নামাৰে। মানে তচ নকৰে গাত, গাত কিন্তু তুমি আমাৰ খেলত গ'লে ৰেফ্ৰী বা জাজ যোন বহি থাকে সন্মুখত তেখেতসকলক মানে, কৰি ইফালে দেখাব লাগিব তুমি মেট
অ', মানে তুমি কিমান খিনি জানা মানে তোমাৰ কিমান মানে বেচিক মানে যোনটো আমাৰ মানে জুনটো ৰোট ফাউণ্ডেচন থাকে সেইটো কিমান ষ্ট্ৰং হয় বা কিমান তুমি কিমান জানা মানে বচ বস্তুটোৰ বিষয়ে হয় নাই, আচছা, আচছা- আচছা ঠিকে আছে।
তেতিয়াই তুমি আৰু সুধিলা কুমিতেক কুমিতে মানেটো, সেইটো আৰু এক সেইটো আৰু একদম নৰ্মেল বস্তু ফাইটিং।
অঁ ফাইটিং মানে জোনটো আমি মানে এনে জানো আৰু ন জোনটো তোমাৰ মাৰ্চিয়েল আৰ্ট মানে নিজকে দিফেণ্ড কৰা বা নিজকে কেনেকে বচাব লাগে, কেনেকে এটেক কৰিব লাগে, শেনেকুৱা।
অঁ সেইটোয়ে বেলেগ একো নহয় সেইটো তুমি তোমাৰ তাতে আহি যাব কিক আহি যাব।
অঁ মানে তোমাৰ হাত ভৰি দুটাই চলে ন। কাৰণ মানে কিছুমানত যেনেকে টাইকাণ্ডত মই যিমান খিনিলৈকে জানো যে অকল ভৰিয়ে চলে, হাতৰ ইমান ব্যৱহাৰ নহয় তাতে।
নাই-নাই ইয়াতে দুটাই চলে খালি ইয়াতে মানে টাটচ বিলাক বে মানে টাতছটো অলপ মানে কমকে হয় তাই
অ' -অ' হিট মানে তুমি মানে তাতছটো মানে একদম মানে ব্ৰোটেলি কৰিব নোৱাৰা মানে একদম বেয়াকে মানে যেন মানুহ এটা পৰি যায় সেনেকা নোৱাৰা। অঁ, আচ্ছা মানে এনে মানে বাচ্ছাবোৰৰ কাৰণে মানে ক'ব গ'লে মানে ঠিকে আৰু মানে বাচ্ছা বোৰে কৰিব পাৰা মানে এ কাৰণ কি মাৰ্চেল আৰ্ট বুলি ক'লে মানে বাচ্ছাবোৰক দিবলৈ এনে সাধৰণতে ভয় খাই যায়, বেছিকে মাৰ্ খাই যাব বা দূপ পাব নেকি, সেনেকাটো নহয় ন।
ত' নট তাতছ, অলপো তাতচ হ'ব নোৱাৰে অ, অলপ টাটচ হোৱাৰ লগে- লগে সিহঁতৰ খ আমাৰ চিনিয়ৰৰ জুনিয়ৰৰ জুনিয়ৰত এক্দম মানে অলপ টাটচ হ'ব পাৰে বাকী চিনিয়ৰ জুনিয়ৰত ভালকে ক'ব যা একদম বেবী টাতচ।
আচ্ছা- আচ্ছা আৰু এনে চিনিয়ৰ জুনিয়ৰ কোন খিনিক পোৱা যায় মানে এনেই।
চিনিয়ৰ এনে তোমাৰ ফিফটিন ছিক্সটিন মানে মোৰ হিচাপত
উম।
মোৰ হিচাপত ফিফটিন ছিক্সটিন চেভেনটিন চাগে হেৰি জুনিয়ৰ তাৰে ওপৰৰ খিনি আৰু মানে চিনিয়ৰ।
অহ অহ ঠিকে আছে এতিয়া মানে এইখিনি চিনিয়ৰ হিচাপত ধৰা যায় ন। অঁ অঁ। এনেই মানে তোমাৰ মানে একোতো ধৰা বন্ধা নিয়ম নাই যে এইখিনি বয়সলৈ তুমি কাৰ আতে কৰিব পাৰিবা নহয় ন মানে ডাঙৰ হলেও তোমাৰ ধৰা এটা বয়স কলা পঁচিশ বছৰ বা চাবিশ বছৰ বয়সতো তুমি কৰিব পাৰিবা যদি কৰিব ইচ্ছা।
নাই নাই সেইটো মানে তোমাৰ ফিটনেচৰ ওপৰত কথা তোমাৰ ফিট ফিটনেছটো যিমান ভালে থাকে ফুটবলৰ যেনেকে কিছুমান প্লেয়াৰে এতিয়াও খেলি থাকে। ইমান বয়স হোৱাইটো সিহঁতৰ ফিটনেছ টো বহুত ভাল
বহুত ভাল আচ্ছা-আচ্ছা।
ফিটনেছৰ ওপৰত কথা তুমি অ, কিমান কি হেৰি কৰিব পাৰা কিমান বয়স বাকী খেলিব খোজা।
অ', অ', মানে এনে মানে অলপ মানে ইন্টাৰেষ্ট আছিলে আৰু মানে সেইকাৰণে ভাবিলোঁ তোমাকে সুধিয়ে লওঁ মানে সেইকাৰণে মানে কব গলে আৰু বাকী এনে কি কয় যেতিয়া তোমালোকৰ খেল চেল হয় তেতিয়া যেতিয়া তোমালোকে মানে ফাইট কৰা বা হেৰি কৰা সেইবোৰতো ফাইট কৰিব লাগিব এটা প্ৰফেচন হয় ন' পেচা হিচাপে লোৱা গৈছে হয় নে নহয়। এ পেছাগত হিচাপ পে আৰু মানে তাতেতো বহুত অভিজ্ঞতাৰো মানে দৰকাৰ হয়। ত' মই মানে এইটো সুধিব খুজিছিলোঁ যে এ তোমালোকৰ মানে গাত এ কিবা-কিবি মানে এনেকে গাৰ্ড যোনটোদি তোমালোকৰ সু -সুৰক্ষা হয় ন' সেইটো কিবা থাক। কেনে না।
আছে আছে এইবিলাক বহুত আছে এইটো তোমাৰ। বিভিন্ন ধৰণৰ গাত। থাকে চেচ গাৰ্ড। যে আন চিনিয়ৰ খিনি জু অহ অহ।
মানে সুৰক্ষা কৰিব হয় নাই।
অহ অহ তাৰপিছত গ্ল'ভছ চিন গাৰ্ড মানে হৈছে আঁঠুৰ তলত। পিন্ধা গাৰ্ডখিনি। তাপিছত গ্ৰয়িং গাৰ্ড আছে। সেইবিলাকতো আত থাকে, আৰু বাকী জুনিয়ৰৰ ওপৰত খিনিক। আহ হেডগাৰ্টো পিটিব দিয়ে।
অ' হেড গাৰ্ড অঁ, আচ্ছা মানে মাথাত। টো মানে বাচ্ছাবোৰক ন অ' অ' বাচ্ছাবোৰক অ' আচ্ছা আচ্ছা অ তাকেটু মাথাটোতো বহুত মানে ক'ব গ'লে মাথা তো ত ছেভ কৰিব লাগিব আৰু বাচ্ছ বোৰে সেইখিনি নোৱাৰিব পাৰে সেইকাৰনে ঠিকে আছে বাৰু যে সা সুবিধা গো গোটেইখিনি মানে ঠিকেই ভালে খিনিয়ে আছে আৰু।
তুমি কি খেলিবা বুলি ভাবিছা নেকি?
নাই নাই এতিয়া মানে খেলিম বুলিতো মানে তেনেকে ভবা নাই মানে বহুত মোৰ বহুত ইণ্টাৰেষ্ট আছে আৰু মানে সৰুতে ভাবিছিলো খেলিম বুলি, কিন্তু মানে কিবা কিবি কাৰণত মানে খেলা নহলে ত তাকে মই ভাবি আছো যদি এ খেলিম বুলি ভবা নাই মানে কি আৰু ভাল লাগে দিয়াচোন বস্তুতটো। চাওঁ যদি পিছলৈ যদি কিবা সময় চময় পাও আৰু মানে এতিয়াতো সময়ে নাই যদি পিছলৈ হয়, কাৰাতে নহ'লেও কিবা এটা মানে যিহেতু এইটো শিকিলে আজিকালি যিহেতু মানে কি হৈছে ন আমি মানে নচলা হৈছো। তোমাৰ মানে আমাৰ শৰীৰটো নষ্ চলা হৈ গৈছে ঘৰতে থাকো বা এ ক'বাত গ'লেও গাড়ী মটৰত উঠি যোৱা যায় বা নে তোমাৰ ক'ব গ'লে এক্সাৰচাইজ সেক্স এক্সাচাইজ একো নকৰাই হৈছো তাৰ কাৰণে এ মাক নহয় মানে বহুত গা চা বেয়া হৈ থাকে ন' আজিকালি চাইজটো বহুত জৰুৰী হয়। আৰু তাৰ ওপৰতে তুমি যদি কিবা এনেকা কৰি থাকা এতিয়া তুমিয়ে যেনেকে কৰি আছা ডেইলি বেচিছত নকৰিলেও তুমি বেলেগক শিকালেও তোমাৰটো এলিষ্ট শিকাও তেটোতো বডিটো মানে তোমাৰ শৰীৰটো চলি আছে ন' ত' সেইটো দিটো তোমাৰ বহুত ভাল মানে নে এইটো বহুত ভাল বস্তু হয়, অকল মানে তোমাৰ এইটো বুলিও নহয়।
উম, উম।
ফিজিকেল হেল্থ যোনটো আজিকালি মানুহে ধ্যানে নিদিয়ে, ফিজিকেল হেল্থ
সেইটো মানে সেইটো কিন্তু হয়, সেইটো তুমি ভাল কথাইে কৈছা, আজিকালি মানে মানুহবিলাকে মানে কামত মানে ইমানেই বিজি হৈ গৈছে নিজৰ হেল্থটোৰ ওপৰত মানে মনেই নিদিয়ে। নিদিয়াও নহয় বহুতে দিয়েও, কিন্তু মানে যদি ফিফটি পাৰ্ছেন্তে দিয়ে, ফিফটি পাৰ্ছেন্তে নিদি
নিদিয়াও, তাকে এনে কুবা কিবা এটা কৰি থাকিলে, তাতে তোমাৰ দুটা এটা মানুহ লগ পালা, তাৰ পিছত তুমি এখন আ' প্ৰেক্টিচ কৰি থাকিলে সদায় যদি তুমি মানে সেয়া কৰি থাকা তোমাৰ শৰীৰটোও ভালে থাকি থাকিলে আৰু লগতে যিমান যি কোৱা কিয়, চেল্ফ ডিফেন্স এটা হল ন'। নিজকে কেনেকে সুৰক্ষা কৰিব লাগে চেল্ফ ডিফেন্ঞ্চোতো মানে আজিকালি বহুত ইম ইমপৰটেন্ট হয় ন। ছোৱালী হিচাপে তাকে টো আৰু মানে ছেলফ ডিফেঞ্ছেচ থাকিলে নিজৰ মানে এটা তোমাৰ ক'ব গ'লে কনফিডেন্টটো হয় যে মই কৰিব পাৰিম বা কিবা আৰু যিয়ে কি নোকোৱা কিবা খেল চেল খেলিলে তোমাৰ এনেকুৱা হয় ন যে এ তাৰ মানে আহে আৰু যে নাই জীৱনত কিবা এটা টো কৰিছো বা তোমাৰ বহুত ফালেদি ভাল দিয়াচোন কিবা এটা যিকোনো স্পৰ্ট অকল কাৰা বুলি নহয় কিবা স্পৰ্ট খেলিলে তোমাৰ স্পৰ্টমেনশ্বীপ পো আহে বা মিলি জুলি কেনেকে কি কৰিব লাগে বা তোমাৰ কেনেকে সৰু সুৰা কথাত পেনিক কৰিব নালাগে মই সেইবোৰ মানে বহুত মানে দেখিছো আৰু মোৰ
নাই নাই সেইটো সেইটো হয়ও সেইটো সেইটো হয়ও আৰু তুমি যেতিয়া কেৰাটেত সোমাবা সোমোৱাৰ পিছত মানে তোমাৰ মানে লাইফ অলপ হলেওঁ মানে
চেঞ্জ হয়, অ' অ' চেঞ্জ হয় ন আৰু ভালৰ দিশে চেঞ্জ হয় সেইটোয়ে মানে ভালৰ দিশে যেতিয়া এটা পৰিৱৰ্তন আহে তেতিয়া এনেও ভাল দিয়াছোন, বডিটোৰ পৰা মেণ্টেল অকল বোলে তুমি মানে শাৰীৰিক ভাৱে নহয় মানসিক ভাৱে তুমি ভালকে ভালে থাকা ন।
অ' অ'
চা অ'। অ' প্ৰেক্টিচ কৰিছা একচাৰচাইজ কৰিছা তেতিয়া তোমাৰ মানে বহুত চব ফালৰ পৰা ভালেই থাকে।
সেইটোয়ে মানে তোমাৰ মানে গোটেই খিনিয়ে মানে ভাল হয় যায় তোমাৰ ফিজিক টো ভাল হৈ যাব। তুমি জইন কৰা কৰি চোৱাচোন
অ', অ' দিয়া-দিয়া ঠিক আছে মই জইন কৰিলে কম।
তুমি জইন কৰিলে মোক
উম অ' ঠিক আছে ঠিক আছে নিশ্চয় অ' নিশ্চয়-নিশ্চয়, দিয়া-দিয়া ঠিক আছে উম।